অ কি আছা
অ আছো এনেই আৰু
অ ভাত পাত খালা নেকি?
অ ভাত মানে ইয়াৰ আৰু হেৰি কৰিলো তাকে মাহতে খাই আছে আমি আৰু খাম আৰু লাহে লাহে
অ অ ঠিকে আছে দিয়া। মই লো খালা নে নাই এবাৰ খবৰ লওঁ আৰু দেৰি হয় ন তোমালোকৰ ন?
অ অ দেৰি হয় তাকে আৰু
আমাৰো দেৰিয়ে হয় দিয়া খাওঁতে মামাম মাৰু মই খোৱা নাই বাৰু খাব আছো এওঁলোকে খালে কোনোবা - কোনোবা খালে কোনোবা - কোনোবা খোৱা নাই আৰু এনেকে।
অ', অ', হেৰি আজি অ', অ', আছ আছে আজি আপুনি কিবা হেৰিৰ কথা কৈছিলে কিবা কাপোৰৰ কথা কৈ আছিলে।
অ', অ', কৈছিলে সেইটো কাৰণে অহ', অহ ', নাই - নাই - নাই তাৰমানে কিনা নাই ৰবা মানে কি হৈছে মোক মানে কাপোৰ দুটা দুযোৰে কাপোৰ লাগে। দুযৰ লাগিছিল এ বা লাগিলে আৰু ভালে ললো হয় কাপোৰ দুযৰ, এতিয়া চিনাকি দোকান চোকান থাকিলে অকণমান ভাল আৰু।
অ, মানে কেনেকুৱা কি কাপোৰ চাইছিলে এনে।
কেনেকুৱা মানে মোক মানে পাট কটনৰ লাগিছিলে যৰা। তাৰ পিছত আৰু এযোৰ এনে মিক্স পাতৰ আৰু মেইন চিত ৰ নিচিনা পাই নহয় আজিকালি সেনেকুৱা এযোৰ লাগিছিলে তাৰপিছত মানে অকনমান চিনাকি থাকিলে ভাল হ ৰাতিপুৱা কৈছিলো মই আৰু ভাবিলো সেইত টো কাৰণে ফোন কৰিলো কিজানি কোনোবা তোমাৰ চিনাকি দোকান চোকান আছে এতিয়া মানে চিনাক কিৰ পৰা ললে মানে দাম টো মিলা হিচাপত পাই বা ঠগ নাখায় আৰু বস্তুটো ডুপ্লিকেট আজিকালিটো বজাৰত জানাই আৰু চব বস্তুতে এনেকুৱা আৰু ভেজালি থাকে।
উম-উম-উম।
সেইকাৰণে ভাবিছিলো তোমাকএবাৰ সোধো কোনোবা চিনাকি বা সেনেকুৱা আছে নেকি বুলি?
অ', অ', অ চিনাকি মানে এনে-এনে দোকান আছে। কিন্তু মানে এই আৰু বেয়া নহয় পাতকটনৰ কাপোৰ কেইযোৰ বেয়া নহয় চাগে ন। ধুনীয়া মানে সুতাটো মানে পাত সুতা থাকিব হয়।
অ, পাটৰ লগত হে কটন টো।
অ, আৰু এনেও আমাৰ অসমৰ ধৰক এই সূতাৰ হেৰি খিনি পাত সূতা হওক মুগা সূতা হওক। আমাৰ অসম বিখ্যাত গোটেই বিশ্বৰ ভিতৰত।
অ, সেইটোৱে উম-উম। মুগা সূতাটোতো মুগাৰ পৰিৱৰ্ত ল'ম বুলি ভাবিবই নোৱাৰি পাতটোতো বহুত ভালে এতিয়া শুৱালকুছিৰ পৰা ল'ব গ'লে তুমি পাবা কিন্তু মানে তাতো ধৰাচোন মানে ভাল চিনাকি হ'ব লাগে।
অ', অ',
আজিকালিতো চব জেগাতে মানে তেওঁলোকৰ দোকান বিলাক আছে দিয়াচোন ডাইৰেক্ট যাব পাৰি জোগাত যাব পাৰি বা ইয়াতেও কবাত ল'ব পাৰি আৰু।
অ', অ', সেইটোৱে।
মান মোৰ চিনাকি এখন আছে মোৰো মই এনেই সেইখনৰ পৰাই লও কিন্তু মানে এতিয়া সেই যাব নোৱাৰি ইমান মানে ৰাস্তা বেয়া হৈছে আৰু বতৰৰ কাৰণে পানী হয় এতিয়া হঠাৎ গলো ধৰা যদি যাও বৰষুণ যদি দিয়ে এ তাক বৰষুণতে মানে ওপৰত হেৰি দলং আছে তলত মানে পানীৰ দোকানখন তলত আছে ত' পানী হৈ যাব নে ৰাস্তাত। অহা যোৱা দিগদাৰি হৈ যায় সোনক ভাবিছ তাত নাযাও মানে তোমাক আৰু ফোন কৰা কাৰণো এইটো বোলো সুধি চাও এবাৰ যদি চিনাকি আছে কেনেকুৱা কি হয়। মান হেৰিৰি কৰিব পাৰি আৰু উম।
অ, কাপোৰতো ধৰক পিন্ধি আৰম পাব পাত নলে ইমান এটা মানে হেৰি নহয় আৰু।
চিনাকি আছে ন?
অ', অ',
অ, তুমি নহ'লে এবাৰ সুধিবাচোন কেনেকুৱা কি তেওঁলোকৰ আৰু অ, সেনেকৈ আৰু ল'ব পাৰিলে ভাল চিনাকি থাকিলে মানে সুবিধা এটা আৰু বা কিবা অলপ হেৰি ভাল পালেও ক'ব পাৰিম যে এনেকুৱা চোন কাপোৰখন ভালকে চাই মেলি ল'ব পাৰি আৰু।
সেইটোৱে আৰু এনে টচ কটনৰ কাপোৰ বিলাকো বেয়া নহয় চাগে
টচ কটনটো মই ভাল বুলি শুনিছোঁ কিন্তু মই লোৱা নাই বাৰু দিয়াচোন সেইবিলাক। এনে দেখিছো বাৰু এনে কাপোৰটো ভাল আৰু এটা নতুন দে। আৰু এটা কিবা কাশ্মিৰী কটন নেকি সেও ওলাইছে নহয় আজিকালি বহুত। ওলাইছে কিমান চাবা তোমাৰ নতুন নতুন মানে এনেকুৱা সেইটো কি হয় মানে আৰু মোৰ আৰু সেইটোয়ে ল'বৰ ইচ্ ছা আছে পাত কটন টো কেনেকুৱা নাজানো বাৰু। ত মানে অ' ভালে হ'ব লাগিব মান ধৰা মই দেখিছোঁ এনেকে মানুহ বেলেগ। মানহ তাতে ভালেই লাগিছে। কিন্তু নিজৰ মানে কেতিয়াবা ইচ্ছা যায় নে সেইটো বস্তু ল'বৰ কাৰণে অ ভাবিছো আৰু আজিকালি কিন্তু মোক। কিবা কাপোৰ বিলাক মানে আগ গৰৰ যে মুগাবিলাক আছিল সেইবিলাক নোহোৱাই হ'ল ন এইবিলাক গুচি পেলে। টচ মুগা এই বা এই বেলেগ তুমি যে কলাই মাত্ৰ। টচ কটন এইবিলাক ওলাইছে ন' মুগাটো মানে হে নহয়ে আৰু নাচ। চলাই হ'লচোন মুগাৰটো নচলে মানে মুগাৰ দামটো বহুত বেছি হৈছে। নহয়
অহ সেয়ে অ- অ কেজিয়ে তাৰমানে ছাব্বিশ হাজাৰ নে কিবা তেনেকুৱা পৰি যায়
অ' সেইটোয়ে কৈছো উম ছাব্বিশ হাজাৰ টকা যদি কেজিয়ে এক একযোৰ কাপোৰতো কিমান সূতা লাগে সেই হিচাপত আৰু খৰচবিলাক। মুগা কাপোৰ ল'বই নোৱাৰি। মোৰ মুগা কাপোৰ এযোৰ আছে। এতিয়া মানে কেনেকুৱা হৈছে। আগৰে আছিল মুগাযোৰ নিপিন্ধতে নিপিন্ধতে সেনেকে পৰি আছে এতিয়াও গদ্দেজত ভৰাই থৈ দিছোঁ। মুগাজোৰা আৰু এই এতিয়া মানে সেই আগৰ হেৰিটো পিন্ধিবও ইচ্ছা নাযায় এনেকুৱা হৈছে।
ফুলৰ চাহ নেকি আগৰ।
অ' মানে আগৰ হেৰিতো অলপমান বেলেগ আছে নাই এতিয়াতো আৰু নতুন নতুন মানে। ফুলবিলা হৈছ ছে আৰু মোৰ চাদৰ খন মানে মেখেলা খন পিন্ধিছো চাদৰ খন তো লোৱাই নাই বাৰু। সেনেকুৱা হৈছে। চাদৰ খন লোৱাই নাই মেখেলা এখন বাৰু এবাৰ এনে দুবাৰ কৰবাত যাওঁতে পিন্ধিছিলো কিবা বেলেগ। এৰিৰ লগত চাদৰৰ লগত মিলাই মানে এতিয়া ধৰাচোন সেইবিলাক বস্তু বোলে এ বেলেগক দি দিওঁ বাৰু কেতিয়াবা কিছুমান কাপোৰ নিব পাৰি যেনে কা পোৰ লৈ যা। মোৰ ভাল লাগা নাই। তুমি সেইটো মুগা কাপোৰতো তুমি মানে সপোনতো ভাবিব নোৱাৰা যে এইটো কা পোৰ দিলো কিমান দাম আৰু সেইটো আৰু পুৰণা বিলাকো আৰু ঘূৰি আহে দিয়াচোন। পুৰণা এই চানেকিটো কও আৰু মানে ঘূৰি আহে নহয়। এতিয়া সেনেকুৱাই হৈছে চোন। পুৰণা পুৰণা মেখেলা চাদৰ ক্ষেত্ৰত নহয় বাৰু। উম।
পুৰণা হেৰি চানেকি দিলেও মানে কিছুমান আ ভাল লাগে। মানে আজিকালি যিটো মিক্স কৰি দিয়ে কিবা এটা ভাল লাগে আৰু আগৰ হেৰিটো বেলেগ আছিল।
অ আগৰটো বেলেগ আছে। সেনেকুৱাই আৰু তাকে আৰু চাও ৰবা চোন তুমি সুধিবাচোন মোৰ এনে আৰু বজাৰত যাব লগা আছে। কিন্তু মানে কি বজাৰে পানী চানী বৰষুণ বৰষুণৰ কাৰণে বতৰৰ কাৰণে মানে পিছুৱাই আছো। এতিয়া যদি কবাত ওচৰতে আৰু এনেকু ৱা তোমাৰ যদি চিনাকি আছে তাতেই লম বুলি ভাবি থৈছো আৰু যদি সেনেকে হয়, উম। সেইটো হিচাপত লৈ ল এবাৰ সুধি থৈ দিয়া। যাব পাৰিম আৰু যি হে যি গৰম তোমাৰ আজিকালি মানে অলপ মান পাতল টাইপৰ কাপোৰ চাপোৰ বিলাক হ'লে ভাল আৰু।
অ, পিন্ধিয়েও আৰাম আছে। অ', অ',
তুমি নহলে মোক খবৰটো জনাবা আৰু কি কৰা? কালি এবাৰ সুধি লম আৰু
অ, কোনটো কাপোৰ কেনেকুৱা হয় সেইটোও জানিব লাগিব। কোৱা?
অ, হেৰি আৰু এনে মানে বাকীখিনি হেৰি লৈ পেলাই তুমি মোক এনে এবাৰ ৰা তিপুৱাৰ ভাগতে ফোন কৰি জনাই দিবা আৰু। কি কৰিব পাৰে অ, আজি কি বনালা সুধি আছিলো?
অ, তা মানে হেৰি বেলেগ নহয় এই দালি, ভাত
উম,
ভাজি চব্জি তেনেকে আৰু।
অ', অ', অ', অ', ঠিকে আছে দিয়া।
ধৰণভাৱেই আৰু।
অ', অ', ঠিকে আছে দিয়া অ, ময়ো এই সাধাৰণকে বনাই ছো ৰবা এতিয়া ৰাতি আৰু। মই আৰু ৰুটিও খোৱা আছে নহয় ৰুটি দিলো। লৰাক খাব বোৱাই থৈ আহিছো সি খাব। খাব ইচ্ছা নকৰে আজিকালি ৰাতিপুৱাৰ পৰাই যে গৰমৰ বন্ধত টো দিলে খেলি থাকে - খেলি থাকে একদম খাব ল'ব ইচ্ছা নাই, মানে নাখায় ভাত অকন। কণমান লব সেইখিনিকে আৰু সানি পেলাই থৈ দিব। আৰু মা, বা হা - হা এইখিনি মোক, মই এইখিনি নাখাও এনেকুৱা আৰু হৈছে।
অ', অ', তাকে।
খোৱা লোৱাখিনি ভালকে খালে ভাল দিয়াচোন খাবৰ ইচ্ছা নকৰে, সেনেকুৱা আৰু।
এনেই স্কুল - স্কুল থাকিলে আপোনাৰ সেই হয় অ, সময়ৰ কাম সময়ত হৈ যায়।
অ, স্কুল থাকিলে চব হৈ যায় এতিয়া আৰু। স্কুল নাথাকা কাৰণে ইমান দিগদাৰি হৈছে নহয়। একদম মানে হেৰিটো হয় সময় খিনি মানে কেনেকে গুচি যাই গমেই নাপাও মানে ৰাতিপুৱাৰ ভাতটো খাওতেও দেৰি হৈ যায়। মানে ধৰাচোন স্কুল থাকিলে আৰু টাইমত মানে দিবই লাগিব এনেকুৱা টফিন চিফিন বনাই মেলি সিহতৰ আজৰি হৈ যাও ন ল'ৰা ল'ৰা ছোৱালীৰ আজৰি হোৱা যায়। তাৰপিছত যদি স্কুল নাথাকে মানে সিহঁতেও দেৰিকে উঠে। মাৰ অকনমান টাইমটো এৰি যায় দিয়াচোন। সলনি হৈ যায়। খেলা হয় বোলে। নাহে দে স্কুল তন পিছুৱাই যাও আৰু অকনমান সময় শুই লও।